হেল্ল' কি কৰি আছা।
এনে অকমান বহি ভৱিষ্যতৰ কথা ভাবি,
কি কথা ভবি আছা।
ম ভৱিষ্যতে কি কৰিম তাকে ভাবি আছো।
কি কৰিম মানে,
ভৱিষ্যতে সৰুৰ সপোনৰ কথা ভাবি আছো।
কি সপোন তোমাৰ?
পৰু থাকতে ভছিত ক্ৰিকেটাৰ হ
আৰু এতিয়া,
সৰু সপোন সৰু সপমেই হৈ থাকিল এয়াম কনে ক নাই নাই ম সৰুৰ পৰা কৃতি, সৰুৰে পৰা ক্ৰিকেট খেলিয়ে ভাল পালো ক্ৰিকেটে খেলিম বুলি ভাবিছো।
কিয় নগ'লা ক্ৰিকেট খেলিবলে, তাৰপিছত ক্ৰিকেটৰ ছাইডটোত কিয়া নগ'লা।
নদিলে ন
ঘৰৰ পৰা নিদিলে নেকি যাব।
হয় খৰপ হয় ডাঙৰ খেল গৈ হোৱাইছ, ইচ্ছা ইচ্ছাই সপোনে হৈ থাকিল
তুমি নিজেও চেষ্টা কৰা কি থিক পাইযে যোৱা
এতিয়া আকৌ বয়সে উকলি গ'ল নহয়
বাৰ
স সঁচাকতে সপোন আছিল দেশৰ বাবে খেলি নাম কৰি সৰুৰ সপোন সপোনে হৈ থাকিল আকৌ তুমি কি কৰি হেল্ল'
বহু কন্ধুমান
এতিয়াৰ সপোনে নাই আকৌ তোমাৰ কি সপোন
একো ভূমিকে
মই ভবা নাই তোমাৰ কি?
সতে নিজৰ
নিজৰ খৰ বাবে কিবাটো কৰিব লাগে ন।
অ লাগিব।
নিজৰ ভৰিত থিয়া দিবৰ বাবে কিবা এটা কৰিব লাগিল কি কৰিবা?
মই তাৰ বাবে ভাবিছো, মই কিবা এজন বিষয়া হৈ যাম।
কোনটো কি বিষয়?
যেনেকে ধৰি লোৱা পুলিচ বিষয়া বা আই এছ বিষয়া তেনেকৈ
পুলিচ বিষয়াতো বহুতা ভাগ থাক, কোনটো ভাগ?
যিকোনো এতিয়া এইটোতো এতিয়া মোৰ কপালখনে কব আৰু মই কিমানখিনি কৰিব পাৰো সেইটোৰ ওপৰত কব, মোৰ এনে দি চাবলে মন তাৰ পৰীক্ষাবোৰ, নহলে শেষত মই ভাবি থৈছোঁ। অ অধ্যক্ষ হৈ যাওঁ কলেজৰ।
সৰুৰ সপোন কি আছিল?
সৰুৰ সপোন তেনেকৈ একো নাছিলে ভাবিছিলোঁ এয়াৰ হোষ্টেজ হ'ম বুলি
এতিয়াৰ সপোন কি বিষয়া
অঁ এতিয়াৰ সপোন তেতিয়াৰ সপোনতকৈ বহুত বেলেগ। তেতিয়া মই নিজে ভাল লগা ভাল পোৱা কাম কৰিছিলোঁ সেইবোৰ ক'বলৈ মোৰ মন আছিল এতিয়া মোৰ নিজে কিবা অলপ বেলেগ কৰি দেখাবলৈ মন।
মানে সপোন মানে দেখিব লাগেনে?
উম লাগে সৰু সৰু সপোন দেখিব নালাগে যি দেখা সদায়। উ,
এতিয়াৰ সপোন কি আৰু বিষয়াৰ কোনটো বিষয়া হ'ব মানে বেছি মন।
চনে তোমাৰ এতিয়া কি হ'ব মন।
আগতে মোৰটো কোৱাৰ কোনটো বিষয়ে হব বেছি মন। হেল্ল' কোনটো বিষয়ে হব বেছি ইমান।
খোনটো বিখ্যাত কালেক্টৰ হ'বলৈ মন মোৰ
কেলে?
ভাল লাগে সেইটো সেইটো সেইটো প'ষ্টটো মোৰ ভাল লাগে? মানে সন্মান পায় ন এইটোত সেইকাৰণে ভাল লাগে।
পৰিশ্ৰম আৰু ধৈৰ্যৰ দ্বাৰা ত সকলো সপোন পূৰা কৰিব পাৰিবা, পৰিশ্ৰম ধৈৰ্যত। আত্মবিশ্বাস সপোন পুৰা কৰাৰ এডাল চাবি কাঠি বুলি মই কম আকৌ তোমাক। যিটো বস্তুৰ প্ৰতি স পোন আছে সেইটো বস্তুৰ প্ৰতি তোমাৰ ধৰ্য্য লাগিব তোমাৰ আত্মবিশ্বাস। এইটো বহুত দৰকাৰী হৈ যায়। মোৰ আত্মবিশ্বাস আছে।
তেন্তে তুমিও চেষ্টা কৰা।
কিন্তু মই ক্ৰিকেটত যাব নোৱাৰিম এতিয়া কাৰণ মোৰ বয়স উকলি গৈছে।
কা নাই এতিয়াম বাজ এটা কৰিলে
অ, বয়স মোৰ বয়স উকলি গৈছে এতিয়া মই মোৰ সপোনটো পূৰা কৰিব।
তেনে কেনেকৈ ক'ব পাৰিলা কিখিনি নোৱাৰা এতিয়া কৰিবলে।
কাৰণ এতিয়া মোৰ যিটো বয়স হৈছে সেইটো বয়সত মই শিকিবলে যাওঁ মোৰ সপোন পোৰা কৰালে বহু বয়স এনে গুচি যাব।
অহ, উম, তেন্তে তোমাৰ জীৱনত আৰু বেলেগ একো সপোন নাই নেকি?
নাই মোৰ সপোন বেলেগ নাই। মোৰ সপোন আছিল ডাঙৰ মঞ্চহঁত খেলা।
এনেকে লক্ষ্য নোৱাকে উদ্দেশ্য নোহোৱাকে তুমি কেনেকে থাক সেইবাৰ
লক্ষ্য় উদ্দেশ্যটো এটা বেলেগ কথা আৰু মানুহৰ জীৱন সপোন দেখা এটা বেলেগ কথা ন
সেইটো হয় কিন্তু তোমাৰচোন এতিয়া লক্ষ্যও নাই দেখোন একো
ডাঙৰ মঞ্চত খেলা হাজাৰ হাজাৰ মানুহে চোৱা।
উম
মোৰ সপোন আছিল লক্ষ্য উদ্দেশ্যয় এটা জীৱনৰ বেলেগ কথা আৰু সপোন এটা মানুহৰ জীৱনত বেলেগ কথা দুটা কথা এটা নহয়।
উম
সপোন দেখাটো বেলেগ কথা লক্ষ্য উদ্দেশ্য দেখাটো এটা বেলেগ কথা।
উম উ
তোমাৰ লক্ষ্য উদ্দেশ্য কি?
মোৰ লক্ষ্য উদ্দেশ্য একো নাই মোৰ উদ্দেশ্য আছে কি মই কিবা ভাল কৰিব লাগিব কিন্তু মোৰ নাই কি মই এইটোৱে কৰিম দিব লাগিব। এনে সপোন
সপোন
সপোন যদি আছে তোমাৰ সপোনটো পুৰা কৰাৰ কিদ্দৃেশ্য নাই।
একো নাই।
তে যদি তোমাৰ সপোন আছে তেতিয়াাহলে তোমাৰ লক্ষ্য় উদ্দেশ্য থাকিব লাগিব ন। তোমাৰ কি শিক্ষক হোৱা সপোন নাছিল নেকি আগতে?
আছিল মোৰ কেতিয়াও সেইটো সপোন নাছিল। কেতিয়াও নহয়ো।
কেলে?
মই ভাল নাপাওঁ।
ত এতিয়া ভালপোৱা সপোনটো পৰা কৰিবলৈ কেলে চেষ্টা নকৰা।
মই চেষ্টা কৰি আছোঁ কিন্তু বৰ্তমান মোৰ নিজৰ বহুত প্ৰব্লেম মোৰ নিজৰ জীৱনটোত বহুত সমস্যা।
সৰুতে কি সপোন দেখিছিলে আৰু?
পোনবোৰ চাইড ৰা আহিছো।
সৰু থাকোঁতে আৰু কি হব দেখিছিলা?
সৰু থাকোতে দেখিছিলো মই সপোন এজন ভাল আৰ্টিষ্ট হোৱা।
কোনটো কলা তুমি বেছি ভাল পোৱা?
আইতকৈ ভাল অকমান মোৰ সেইটো বহুত ভাল আছিল মই আৰ্ট কৰিব বহুত জনা আছিলো ছবি আঁকিব মোৰ মনো আ আছিল পিছত গৈ কিনে। নিজে কিবা এটা কৰিম বুলি।
এতিয়া কেলে চেষ্টা নকৰা।
মই এতিয়াও চেষ্টা কৰোঁ কিন্তু সেই মনটো এতিয়া নাহে কাৰণ এটা টাইমত সেই মনটোও ভাঙি গৈছিল নিজৰ সপোন যিহেতু এটা টাইমত কাৰো মই সাহস নাপালোঁ কোনো মোক সহায় নকৰিলে তাৰ এতিয়া আকৌ নতুনকৈ চেষ্টা কৰিব গ'লে বহুত দেৰি হৈ যাব।
মই যিহেতু সপোন ক্ৰিকেটত আছিল, ক্ৰিকেটত যিহেতু বয়সৰ কথা থাকে আৰ্টতো বয়সৰ কথা নাথাকে ন।
নাথাকে কিন্তু এতিয়া তুমি নিজৰ নিজৰ জীৱনটোত মই এতিয়া ইমান বিজি মই ইমান ব্যস্ত নিজৰ জীৱনটোক লৈ তো মই সেই ছবি অঁকা কথাবোৰ মই এতিয়া বহুত দূৰত গুচি আহিছোঁ। তাৰ পৰা।
সেইটোৱে কথা। সময় জীৱনৰ
থাকিব যদি পঢহো আগৰ নিচিনা ভাল নহ'ব আগৰ নিচিনা হাতবোৰ নচলিব সেইবোৰ দেখিলে নিজৰ বেয়া লাগিব তাৰ কাৰণে মই অলপ দূৰতে আহি গ'লোঁ আৰু বেছি দূৰতে গুচি গৈছোঁ চাগে। নিজে ভাল পোৱা বস্তুটোৰ পৰা নিজে দূৰত গুচি আহিছো এতিয়া মই।
সেইটোয়ে সময় হৈছে মানুহৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। সময়ত মানে সপোন পুৰা কৰিব নোৱাৰিলে
যিহেতু সময়ত মানুহ ভাল মানুহৰো প্ৰয়োজন হয় তেতিয়া মোক। তেনেকে কোৱা কোনো মানুহ নাছিল কি তুমি নিজে যি ভাল পোৱা সেইটো সপোন লোৱা সেইটো তুমি বাচি লোৱা সেইটো তুমি কৰা।
সেইটো মানুহৰ মানুহৰ সপোন পোৰা কৰা এটা সময় থাকে। সময়ত। মানুহৰ সপোন পুৰা নহ'লে পিছলৈ বোলো সেই সপোনটো আকৌ পুৰা নহয়।